হেল্ল'।
ঊনিশ।
তোৰ মতটো অহা নাই হেল্ল'।
শুনিছ।
অ শুনিছো মোৰ মাতটো শুনিছ।
অ অ শুনিছো কি কৰি আছ।
এ আছো এনে তই।
আছো আছো পিছে তই সি সত্ৰীয়া। কৰিছিলি ন।
অ সত্ৰীয়া কৰিছিলো।
অঁ কেনেকুৱা আছিল বাৰু এইটো।
সত্ৰীয়াাতটো ভালেই কাৰণ এইটো এটা কলা হয় আহ পঢ়াৰ বাহিৰেও সত্ৰীয়া। বহুতে হিকে।
অ মানে কেনেকুৱা কি কৰিব দিছিলে আৰু এইবিলাক। কৰ্ষ টাইপ আছিল ন।
অ কৰ্চ আছিলে সত্ৰিয়টো হৈছে আমাৰ। অসমৰ এটা প্ৰাচীন শাস্ত্ৰীয় নৃত্য।
উম উম।
আৰু শংকৰদেৱৰ সৃষ্টিতহে সত্ৰীয়া নৃত্যতটো আগবাঢ়িছিল। ত মানে প্ৰায় পোন্ধৰশ মানে। পোন্ধৰশ শতিকাৰ বৈষ্ণৱ ধৰ্ম আদৰ্শৰ ভ ভক্তিভাৱৰ প্ৰচাৰত। উদ্দেশ্য সত্ৰসমূহত এই নৃত্যটো আৰম্ভ কৰিছিল।
অঁ অঁ।
প্ৰথমতে আমাৰ স সত্ৰীয়া নৃত্যটো সত্ৰসমূহতে কৰিছিলে। তাৰ পিছতহে বাকী। স্কুল বিলাকত বা এটা মানে প্ৰগ্ৰেম হিচাপে প্ৰগ্ৰেম কৰা হয়।
অ আৰু কিবা এইবিলাক হাতৰ ভংগীমা চংগীমা থাকে ন এইবিলাক কেনেকুৱা?
অ হাত আচল মতে সত্ৰীয়া নৃত্যটো মেইন হাতৰ ভ ভংগীমা আৰু বডিটোৰ ওপৰতে হয়। কাৰণ আমাৰ সত্ৰিয়াৰ গোটেইখিনি হাতৰ ভংগীমাৰেই কৰা যায় কাৰণ। যিহে তু সত্ৰীয়া টোত বহুতো মানে ভক্তিমূলক যেনেকে কৃষ্ণৰ লীলাবিলাক দেখওুৱা যায়। অ সত্ৰীয়াতটো আচলতে ক'ব গলে বহুত এতিয়াতো আমাৰ শাস্ত্ৰীয় নৃত্য হিচাপে স্বীকৃতি পাইছে। অ কাৰণ দুহেজাৰ চনত সংগীত নাটক একাডেমীৰ মানে আন্ডাৰত, আমাৰ সত্ৰায়ন্ত ভাৰতীয় হস্ৰায়ন্ত হিচাপে গোটেই সকৃতি কৰা হল ত আৰু বিশেষকে তাৰে মূল গোটেই সত্ৰা নৃত্যটো ভক্তি আৰু আহ ভক্তি ভাৱেৰে কৰা যায়।
আৰু তইতো এইবিলাক কৰ্চ কৰিছ চাগে সত্ৰিয়াৰ?
সত্ৰিয়াৰ মই গোটেইখিনিয়ে কৰিছো ত' তেনেকে গোটেই খিনি অ খতম হ'ল মোৰ সত্ৰীয়া নৃত্যটো গোটেইখিনিয়ে কমপ্লিট কৰা হ'ল।
কিবা ভাগ ভাগ আছিল নে এনেকুৱা সত্ৰীয়া নৃত্যৰ?
সত্ৰীয়া নৃত্যৰ ভাগ মানে তাৰে তেনেকে একো নাই স ত্ৰীয়া নৃত্য তেতিয়া ফাৰ্ষ্ট আমি যেতিয়া শিকো মাটিয়া সৰাৰে ষ্টাৰট হয়। আচলতে সত্ৰীয়া নৃত্যটো এটা বালিৰ ওপ ওপৰত চৰ্চা কৰে, য'ত তেতিয়াও নিজৰ বডিটো লগতে নাচটো ভাল হয় বুলি কয়। ত' সত্ৰীয়া নৃত্যৰ ভাগসমূহৰ ভিতৰত কৃষ্ণ নৃ ত্য, নাদুভংগী, চালি, বৰ আমদানি, সৰু আমদানি বহুত কিখনে নাচ আছে তাৰ লগতে অভিনয় অ যেনে কে কৃষ্ণ নৰ সৰু সৰু কালৰ মাখন চৰি, কালিয় দমন গোটেই খিনিয়ে দেখ
সেইটো মানে এইবিলাক কৃষ্ণৰ এইবিলাক এনেকুৱা টাইপৰ হয় ন?
অকল কৃষ্ণ বুলি নহয়, যেনেকে মহাভাৰতৰ কাহিনীও দেখাব পাৰো আমি ৰামৰ কাহিনীও দেখাব পাৰো।
উম উম।
এনে তই কি ভাব সত্ৰীয়া নৃত্যৰ বিষয়ে?
অঁ তাৰপিছত
হেল্ল'!
শুনিছো।
শুনি আছো। তই কি ভাব সত্ৰীয়া নৃত্যৰ বিষয়ে?
মই ভাবো যে এইটো মানে এটা ক্লাছিকেল ডান্স হয়।
হয় এনে যদি তই পিছত সু সুযোগ এটা পাও সত্ৰীয়া নৃত্য শিকিবলে, তই শিকিবিনে?
অহ শিকিম শিকিম ভালে লাগে মোৰ সত্ৰীয়াটো।
আচল মতে আমাৰ অ সত্ৰীয়া নৃত্যটো মেইন আকৰ্ষণ হৈছে ড্ৰেছ আমাৰ যিটো কাপোৰৰ। এতিয়া সাজ পোছাকেৰে আমাৰ মেইন আকৰ্ষণ এটা হয় কাৰণ বাকী নাচ বিলাকত যেনেকে ভাৰত নাট্যমটো আমাৰ অসমৰ হে।
ফাৰ্ষ্টটো আমাৰ পুৰুষ সকলৰতো ধুতি হয় চাদৰ হয় তাৰ পিছত পাগুৰি থাকে। আৰু মহিলাসকলৰ আহ পিছ ঘুৰি থাকে। মানে নাচ অনুযায়ী বেলেগ বেলেগ হয়। যেনেকে নাদুভংগী আৰু কৃষ্ণ নৃত্যত আমাৰো ধুতি ত বা এনেকে চোলা ওপৰত ঘৰত থাকে কিন্তু যদি আমি বিহু নাচিবলৈ যাওঁ তেতিয়াহলে আমাৰ আহ উৰি থাকিব ব্লাউজ থাকে।
অ
বহুতখিনিয়ে থাকে আৰু বিশেষকে ধ সত্ৰীয়া নৃত্যটোত তাল, খোল, বাঁহী আদি বাদ্যযন্ত্ৰই ব্যৱহাৰ কৰা হয়। ত' এটা ভক্তি ভাৱেৰে এই সত্ৰীয়া নৃত্যটো আগবঢ়াই লৈ যোৱা হয় তাৰ কাৰণে।
আৰু যে ছোৱালী বিলাকে যে পিন্ধে এটা ককালত যে এইটো যে সেইটো কি বুলি কয় অ অ আৰু তইতো শিকিছ বাৰু এতিয়া মানে এনেকুৱা আছে নে কিবা পিছলে কিবা কৰিব পাৰি প সত্ৰীয়াৰ ওপৰত
অ পাৰি আমাৰ যেনেকে এতিয়া আমিতো আহ
হয়
পঢ়াৰ ক্ষেত্ৰত যেনেকে আমাৰ মাষ্টাৰ্চ কৰে বি এ কৰে পি এইচ ডি কৰে ত' তেনেকে আমাৰ সত্ৰীয়াটো আছে সত্ৰীয়া যেতিয়া কমপ্লিট প্ৰথমা দ্বিতীয় মৈধ্যমা এনেকে গোটেইখিনি কমপ্লিট কৰি লাষ্ট দুদিন পৰীক্ষা দিয়া যায় গুৰিনৰ পিছত আমাৰ যদি কোনোবাই মন যায় কোনোবাই মন কৰে তেতিয়াহলে আহ সত্ৰীয়া নৃত্য ওপৰতো পি এইচ ডি কৰিব পাৰে এম এ কৰিব পাৰে মানে এটা লেভেললৈকে যাব পাৰে যাতে সত্ৰীয়া নৃত্যত লাষ্টত এটা ভাল কলাৰে এখন মানে দেশখন আগবঢ়াই লৈ যাব পাৰে। যেনেকে আমাৰ এতিয়া যতীন গোস্বামী ছাৰে পদ্মশ্ৰী দুখন বটা পালে তেখেততে কিমান যুগৰ পৰা সত্ৰৰ পৰা শিকি শিকি শিকি এতিয়াও সত্ৰ সত্ৰীয়া নৃত্য শিকাই আছে তেখেতৰ নাইনটিথ্ৰী ইয়াৰ্চ হৈ গ'ল তথাপি তেখেতে এতিয়ালৈকে সত্ৰীয়া নৃত্যৰ প্ৰচাৰেই কৰি আছে।
হয় প সত্ৰীয়া নৃত্যটো মানে বহুত আৰু মানে এটা মানে চবেই জানে আৰু সত্ৰীয়া নৃত্যত
অঁ যেনেকে আমাৰ অসমত বিহুৰ টাইমত আমাৰ বিহু বি তেনেকে সত্ৰ নো আমাৰ তেনেকে ন নৃত নৃত্য হিচাপে জনা যায়
অঁ অঁ সেইটোৱেই
মানে এটা অসমৰ গৌৰৱ বুলিয়ে কৰিব ক'ব পাৰি কাৰণ সত নত অসমৰ গৌৰৱ আৰু পৰিচয় অয়তম মানে এটা প্ৰতীক বুলিয়ে কব পাৰি
উম উম। সেইটোতো এটা ধৰ্মীয়ে হৈ যায় ন ধৰ্মীয় কাহানী টাইপে হৈ যায়।
ফাৰ্ষতে আমাৰ সত যিহেতু মই ক'লো ন ফাৰ্ষ্টতে এটা সত্ৰৰ পৰাই। ষ্টাৰ্ট হৈছে আৰু এতিয়াও আছে সত্ৰত যিবোৰে শিকি আহঁ। সেইবোৰৰ নচ বিলাক। পূৰ্ণ এটা শুদ্ধ নাচ বুলি ক'ব পাৰি।
উম।
অঁ নৃত্য আমাৰ বিশেষকে আহ বৰগীত বিলাকতো নচা যায় অংকিত। ও নাট থাকে খুল তাল সংগীত মানে বহুত খিনিয়ে থাকে ত' সত্যনৃত্য নৃত্য টো এটা ধুনাকে তাৰমানে কৰিলে বহুত ধুনীয়াকে প্ৰদৰ্শন এটা কৰিব।
উম উম আৰু অভিনয় ভাল হ'ব লাগে ন।
ভাল হ'ব লাগে যেনেকে আমাৰ এতিয়া ৰাস বিলাকত কৃষ্ণৰ গোটেই লীলাটো। দেখুওঁ যায় তেনেকে আমাৰ সত্ৰিয়াৰ যোগেদিওঁ। অঁ কৃষ্ণ হওঁক ৰামৰ হওঁক মহাভাৰতৰ হওঁক গোটেই লীলাবোৰ দেখা পাব।
অঁ যে ভালো পায় মানুহবোৰে চাই। মানে গোটেই মানে কাহানীটো দেখা পায় আৰু।
হয় মানে বুজিবলে সহজ হয়।
উম উম দেখাই দিয়া হয় হয় ন সেইটো কাৰণে।
হয়।
ঠিকেই আছে। আৰু পিছলে কৰিবিনে কিবা সত্ৰিয়াৰ ওপৰত মানে। কিবা স্ক'প শ্ব'প আছেনে এনেকুৱা।
বৰ্তমানতো অঁ সত্য নৃত্যৰ ওপৰত কৰিয়ে আছো। মই যিমান পাৰিম। মোৰ যিবিলাক মোক যদি মোক মাতে মই শিকাবলৈও যাওঁ। বা যদি মোক প্ৰ কৰিব মা মই তেতিয়াও কৰিব যাওঁ। ত চাও পিছাল ক। মই সত নৃত্যৰ ওপৰত মানে পি এইচ ডি কৰিবও পাৰো।
অঁ মানে ভাল লাগে ন।
উ ভাল লাগে বহুত ভাল লাগে কাৰণ সত্ৰীয়াটো যেতিয়া নাচা যায়। আহ এটা শান্ত মনত এটা শান্তি পোৱা যায় কাৰণ। আমাৰ সত্ৰীয়াটো ৰাস মানে লয় বহুত থাকে। মানে বহুত শান্ত ভাৱে নচা যায় আমাৰ তাণ্ডৱ তাণ্ডৱো থাকে কি। কিন্তু তাণ্ডৱৰ ভাগতটো বেলেগ আৰু নাচৰ ভাগটো বেলেগ। এটা ভ। ভক্তি আৰু শৃংখলা ভাৱে আমাৰ শৃংখলা আৰু মানৱীয়। মানে মূল্যয়বোধ যিটো কয় সেইটো শিক্ষা দিয়া হয়।
এনে মানে ভক্তিমূলক আৰু ন বস্তুটো।
উম আহ ভক্তিমূলকে হয়। ক'ব গ'লে বিশেষকে মানে এই নৃত্যই শান্তি ভক্তি শৃংখলা। আৰু মানৱীয় মূল্যবোধ শিক্ষা দিয়ে।
উম উম।
আৰু বিশেষকে বৰ্তমান সত্ৰিয়াতটো জনপ্ৰিয়তা দে অকল। আমাৰ বুলি নহয় দেশ -বিদেশ সকলোতে বৃদ্ধি পাইছে। মানে এতিয়া বহুত শিল্পীয়ে আমাৰ অসমত বুলি নহয় গোটেই বিশ্বতে সত্ৰীয়া নৃত্যটো প্ৰচাৰ কৰি ফুুলিছে।
আৰু এই বাহিৰতো যায় ন এইবিলাক সত্ৰীয়া নৃত্য।
অ বহুত বহুত শিল শিল্পীয়ে অলৰেডি কৰি আহিছে। গোটেইখিনি বহুত মঞ্চতে বাহিৰত গৈ কেনে আমাৰ সত্ৰ নৃত্যটো প্ৰচাৰ কৰিছে, এইটো আচল মতে কবলে বহুত এটা গৌৰৱ হয় কাৰণ আমাৰ অসমতে নাই এতিয়া সত্ৰীয় নৃত্য মানুহেও জানে আমাৰ অসমৰ কথাটো।
অহ ভালে পাৰ্ব। এনে তই আগতে ক'ৰ পৰা শিকিছিলি ক'ত আছিলে মানে?
মই মোৰ গুৰুৰ পৰা শিকি চিলো মই ক্লাছ টো পৰা ইষ্টাৰ্ত দিছিলোঁ। মানে মোৰ স্কুলতে আছিলে, ত' তেতিয়াৰ পৰা মই শিকি শিকি ত' মোৰ, তেনেকে এতিয়া খতম হ'ল বুলি ক'ব পাৰি।
ভাল শিকাই ন তেওঁ বুজিতো পাও মানে। অ অ আৰু অ অ আৰু কিবা ৰিটন এই আছে নেকি লিখিব লিখিব।
আছে পৰীক্ষা হয়, পৰীক্ষাত আঁ তো ৰিটেন পৰীক্ষাও থাকে আৰু মানে প্ৰেক্টিকেলো থাকে।
উম উম উম প্ৰেক্টিকেল এইটো নাচি দেখাব লাগে আৰু
অ নাচি দেখাব লাগে, ত গ গুৰুও আহে সত্ৰৰ পৰা। ত সত্ৰৰ পৰা গুৰু আহিলে মানে তেতিয়া প্ৰশ্ন বিলাক সোধে। যে আমি প্ৰশ্ন বিলাক কবও লাগে আৰু যিখন নাচ দেখুৱাব দিয়ে তেনেকে আমি দেখুৱাব লা গে।
উম দে দে হ'ব দে।
অ ঠিক আছে দে, পিছত কথা পাতিম।